হেল্ল',
অহ ',
অ',
এ', জ্যোতিকা হয়নে
হয় - হয় - হয় কি কৰিছে বৰদৰ ভালনে?
আছো দিয়া আছো মানে এনেই চৰ্দি অলপ হৈছে আৰু। চৰিতো এইটো চিজনত এই গৰমেই ঠাণ্ডা হ'লে মানে হয়েই অ',
হয় - হয়
পানীবোৰ খোৱা হৈছে যে। ফ্ৰিজৰ, ইমান গৰম পৰিছে ফ্ৰিজৰক ঠাণ্ডা পানী খাইছো এ', প্ৰথম কেইদিনমানানলৈ হেৰি মানে মোৰ প্ৰথমে- প্ৰথমে
অ', উ', এ', কি কব আৰু মোৰো একেবাৰে গাটো বেয়া লাগি গৈছে গৰমত ফুইছে
অ', এতিয়া কৰি আছা কি এতিয়া?
এ', মই আৰু আপুনি জানে এতিয়া আৰু পঢ়ি থকা বাদেনো আৰু কি কৰিব পাৰিম। কিন্তু গৰমত হ'লেও সেইখিনিকে কৰিবো গৰমত হে নহয় সেই গিৰ মোৰ কমপ্লিট হ'ল বাৰু। কিন্তু তথাপিও মানে মই বাকী খিনিত লাগি থাকিব লগা হৈছে না ইটো সিটো ধৰক একজামো হৈ আছে সেইখিনো লাগি আছো।
অহ ' কি কিবা পৰীক্ষা পাতি দিছা আকৌ?
এইবিলাকতো কৰি থাকিবই লাগিব কিবা এটা পোৱাৰ আশাতে দিয়কচোন।
নাই - নাই - নাই ভাল কথা -ভাল কথা
উম উম্
ষ্টা কৰাত একো হেৰি হোৱা নাই নহয় চেষ্টা ষ্টা কৰাটো বেয়া কথা হয় নে ভাল কথ থাই হৈছে
হয় হয় ঠিকে কৈছে বাকী বৰমা আপুনি ঠিকে আছে
খাইছে আৰু বহুত গৰমো
অ এনেই ঘৰত ভাল নে দাদাহঁতৰ ভাল দা হতৰ
অ'টো ভালেই ভালে সিটো ইয়াত নাই বৰ্তমান
অ পিছে গৰমত ভাত পানী খাবলৈ মনেই নাযায় ন
এই নকবা মোৰো সেই একেই মই ভাবিছো ছো মোৰহে নেকি ই অহা কথা আছে নেকি জুলাই মাহত
কৈছো বোলো পানী দিয়া ভাতকে খাম আজি বেলেগ নাখাও সেইটো মানে দুপৰীয়া তেনেকেই খোৱা হ'ল
এ মজা এইটো বৰ ভাল জুতিও আমাৰ অস সমীয়া একেবাৰে
উ বেহুৱা বেহুৱা তাৰপিছত তাৰ আকৌ আমাৰ মায়ে বনাইছিলে কচু পাতত দিয়া
বা মই সিদিনা বনালো মই মানে পাতত দিয়া নহয় মই আচলতে প্ৰেছাৰ কুকাৰতে দিলো
অ সেইটোৱে সেইটোৱে আজিকালিনো ক'ত জুইত ধৰিব
পাবলৈকে নাইকিয়া হৈছে কলগছ পাব কলপাত পাবলৈকে নাইকিয়া হৈছে
অ ন সেইটো বুলিয়ে নহয় আৰু এনেকে দিলে দি লৈ পেলাই পাতত দি পেলাই এতিয়া মানে তাৰ পিছত মোৰ মানে ইমান খাবলৈ মন গৈ আছে কিন্তু গৰমত খাবলৈ মন নাযায় যদিও আচাৰ অকন লৈ লৈছো আমৰ আচাৰ একদম তৃপ তৃপ্তিৰে খাইছো বুলি কৈছো বৰমা একদম তৃপ্তিৰে খাইছো মানে আৰু
আমাক খুৰাৰে কৈ আছে মোক বিহুৱকন বনাবলৈ এনেইতো থাক স বাহে বনাব পৰা নাই মই
অ ব তাইয়ো ভাল পায় ন খাই
অ কিবা খুৰাইহে কৈছো বৰ্তাই অ
অ তনেকে অ নহয় সিদিনাখন যে এবাৰ আমাৰ ঘৰলৈ আহোতে তেতিয়াও খাইছিলে নহয় মোৰ মনত আছে মানে আৰু বৰ্তাই বিহুৱাও ভাল পায় অ অ বৰ্তাই বিহুৱাও খাই ভাল পায় মই জানো অ আপুনি খাবচোন পানী দিয়া ভাত তেতিয়া বহুত ভাল পাব
অ তো ভালেই পাওঁ মোৰ সেই মানে অকমান পানী দিয়া ভাত যদি মই ঘনাই খাওঁ মোৰ অলপ প্ৰব্লেম এটা হয়
অ অ অ এনে জেঠাই ভালনে জেঠাই তেহেতৰ
চবৰে জেঠুৰ মা মাজতে গা বেয়া হৈছিলে
অ
তাৰপিছতে এতিয়া যেনিবা ভাল
অ আপুনি জানেনেে মই একদম এতিয়া ফুল লগাইছো বুজিছে আপোনাৰ অ আপোনালোক আ ঘৰৰ পৰাও যে আনিছিলো সেই ফুলৰ দালিকিটা অ হল হল বহুত ধুনীয়াকে হৈছে আৰু একদম আৰু অলপমান কিনি লগাইছো কিছুমানৰো নামো নাজানো বাৰু হ'লও মানে মই ফুল ফুলত অ ফুলতকে বেছি একদম এনেকুৱা অকণ পাত থকা নিচিনাবোৰ লগাও মানে ছিজন টাইপৰ ফুল লগালে ভাল নহয় মানে শেষ হৈ যায় ন' নাইকিয়া হৈ যায় বা মৰি যায়। সেইটো কাৰণে পাতৰ নিচিনা গছ বিলাক লগালে তেতিয়া অকমান টাইম থাকে সি যে বহুত টাইম তেতিয়া থাক থাকি যায় আৰু বাচি যায় বহুত দিনলৈকে থাকে ডাঙৰো হৈ যায়। মই একদম তেনেকুৱা লগাইছে মই আপোনাক ফটো মাৰি দেখুৱাম দেই বমাক। আপুনিও বহুত ভাল পায় নহয় অ'? এইবাৰ গলে মই লৈ যাম একদম ধুনীয়াকে লৈ যাম আ
লৈ আহ লৈ আহিব লৈ আহিব মই মানে বহুত ময়ো ভাল পাওঁ তুমি জানায়ে দেখোন।
অ' এইবিলাকৰ লগত লাগি থাকিলে জানে নে বৰ আমাৰ মনতো বহুত ভাল লাগি থাক আৰু এনেও আপুনি আগফালে বহা সময়ত শেষ সেইখিনি যেতিয়া থাকে লৰি মেলি থাকে আপুনি বহি থাকক তাতকৈ চাই চাই বহুত টাইম থাকিব
একে মোৰ মনৰ কথাটোকে কৈছা তুমি আৰু কেতিয়াবা কি হয় অ' অকলে আছা ধৰা তুমি
অ' মই যে এবাৰ যদি আপুনি ফুলৰ প্ৰেমত মানুহে যোনে পৰে আৰু সেই মানুহে কেতিয়া ওলাব দিগদাৰ মানে বহুত পইচা যায়। কিন্তু তথাপিও মানে শান্তি দিয়ে দেই বহুত ক'বালে গ'লে কেনেবাকে ডাল এটা আনো নেকি কিবা এটা আনো নেকি সেইটোয়ে মনৰ মানে মনত আহি থাকে। অ', মোৰ আগতে ইমান অনা নাছিলে মোৰ লগৰ এজনিয়ে মোক তেনেকুৱা কৰিলে বচোন এজোপা লৈ যাওঁ বা তোৰ ঘৰলে মই এজোপা ফুল লৈ আহিছো কিবা এনেকে এনেকে কয়।
ভাল অভ্যাস অ', এইবিলাক
বহুত ভাল।
অ'। এতিয়া চাহ তাহ খালা গৰমতনো কি চাহ খাবা ন'।
অ', এই মানে অকমান ওলাই গৈছিলো। বজাৰ ফালে হৈ পেলাই তাৰ পিছত আৰু আহি আহিলো ধুনীয়াকে বেলেগ একো নাই ন' ঠাণ্ডা এটা লৈ আহিছো গৰমত খাবলে।
কিন্তু কি জানানে ঠাণ্ডাৰ খোৱাতকে নেমু চৰ্বত গিলাচ বহুত ভালো অ'।
ভাল কিন্তু মানে কেতিয়াবা মন যায় নহয় আলহী তুলহী এটা আহিলো বা পতককে দিবলে সেইটো কাৰণে মানে আৰু সেই ঠাণ্ডা তেনেকে এটা আনি থৈ দিছো ডাঙৰকে আৰু এনেও বজাৰ সমাৰো কৰিব লগা হয় ইটো সিটো নাই তাকো বজাৰ কৰিলো কিন্তু বিশ্বাস কৰক বৰ্মা ইমান মানুহ মানে মানুহৰ ভিৰ বজাৰ বিলাকত মানে মোৰ গৰম আৰু সেইটো কাৰণে আৰু গৰম বাঢ়ি গৈছে
হয় দিয়া ন ইমান গৰমতো
বেয়া লাগিছে বহুত বেয়া লাগি গৈছে মানে সেইটো সময়ত তাৰপিছত ঘৰত আহি যে একদম হাত ভৰি কিটা ধুই ভালকে ৰখোতেহে ভাল লাগিছে।
হয় হয় এইটো গৰমত ওলাই যোৱা মানে দিগদাৰেই
অহ আৰু যে এতিয়া ইমান ৰ'দ পৰিছে দুজোপা মানতো শুকাই যোৱা নিচিনাই হল ত তথাপি মই একদম পানী দি দি আকৌ গোবৰ এনেকে মিলাই মেলি দিওঁতে দিওঁতে অকমান ভাল হৈছে।
অহ পানী দিবা খুব
অহ পানী দি থাকিব লাগে। নহ'লে বৰ দিগদাৰ আৰু মানুহ নাথাকে থাকিলে ঘৰত ৰ'দত পৰিলে অকণ শুকাই যোৱা লেৰেলি যোৱা নিচিনা হয় নহয় বেয়া লাগে। কাৰণ ইমান ধুনীয়াকে লাগি থাকা আৰু ইমান দাম দি কিনি অনা নঅহ।
উম, থিক আছে। মায়ে কি কৰিছে?
এহ মা আছে মা অকনমান এই সন্ধিয়া সময়ত মানে বাতৰিটো চাই।
অহ। হি হি হি
তাকে লগাই পেলাই চাইছে আৰু
অকে
অহ অহ এইটোও দৰকাৰী ন গোটেইখনত কি হৈ আছে চাবলৈ লাগে গমটোটো পাব লাগে নহয়। মা মানে আগৰৰ পৰাই আহ এই দেউতা অকনমান ওলাই গৈছে মানুহ এঘৰলৈ।
অহ অহ।
সেইটো কাৰণে তেনেকে আছো আৰু আমি নহ নহাল আজিকালি মোবাইলতে পাই যায় যে কিন্তু অ কিন্তু মাহ মানে আৰু টিভিত চাই ভাল পায় আৰু ডাঙৰ অ এই যিহেতু ওচৰ এই খুৰী দুগৰাকীও এনেকে আহিছিলে তাকে কথা পাতি পাতি তেনেকেই চাই আছে আৰু
অ লগ এটা হ'লে এনেও ভাল লাগে
লগ এটা হ'লে ভাল লাগে অ কিন্তু জানে মই একদম আগফালে ওলাই আহিছো পাত এটাও লৰা নাই বেলেগতো বাদেই আজি মানে দুপৰীয়া টাইমত গম পাই নে একদম বতৰো এনেকুৱা কৰি আহিছে নহয় এই ধুমুহা আহিব এই বৰষুণ ফোন আহিব অ অ মোৰ মানে মোৰ মানে মাহঁতে কৈ আছে দেই তই যাৱ যদি যায় এতিয়াই যাই এতিয়াই যাই বৰষুনে পাব বৰষুনে পাব তাৰিছত মই বোলো এই হব ইমান সোনকালে নাযাও অকমান দেৰিকে যা অক কিন্তু এতিয়া দেখিছো গৰমৰ পশু পচন থাকিবই নোৱাৰি
অ হয় দিয়া
পৰাই হৈ আছে
অ নাই একে জুই বৰাবৰ ওলাইছে তাত আজি জানো কিমান কোনফালে
মোৰ চোৱা ময়ও চোৱা নাই হ'ব হ'ব পয়ত্ৰিশ ছয়ত্ৰিশ তেনেকুৱাই হ'ব চাগে দেই কিন্তু বৰমা জানে নে আমাৰ ঘৰতটো আকৌ অকমান ঠাণ্ডা ভিতৰতো
অ হয় নেকি
অ আমাৰ ঘৰৰ ভিতৰত ভিতৰতো অকমান ঠাণ্ডা এটা ছাইড অকণমান ঠাণ্ডা হৈ থাকে এ গছ আছে ওচৰৰ পাজ যে সেই গছ কেইজোপাই মানে অকমান ঠাণ্ডা কৰি পেলাই লাগে লাগে আৰু আজিকালি ৰাস তাৰ মাজত যে গছ ৰাস্তা চাইডে চাইডে কিছুমান জেগাত গছ ৰুইছিলে সেইখিনি যেনিবা অকনমান ডাঙৰ হবলৈ ধৰিছে দেই আৰু এবছৰ উম আৰু এবছৰ দুবছৰ যোৰহাটতো মানে ধৰক গছ খিনি অকমান ডাঙৰ হব আৰু
উম
অ মানে চাইডে চাইডে
হয় আকৌ এই তেতিয়া ফৰ লাইন বনাওতে কাটা গৈছিল যে এতিয়া আকৌ ৰুইছে তাকে কৈছো ভাল কাম কৰিছে বাৰু সেইটো
মানে মই মানে দোকান পতা আজি ভাবিছো দেই কেতিয়াবা মানে ৰব পৰা হ'ব আৰু
হ'ব হ'ব বেছিদিন নালাগে নহয় ইয়াতে ডাঙৰ সৈতে
নালাগে নালাগে কাৰণ ৰোৱাও দিন হ'ল চাগে কিন্তু আৰু এবছৰ বছৰ মানে যথেষ্ট খিনি ডাঙৰ হব এনে ডাঙৰ হ'ব আৰু আজিকালি বহুত ৰাস্তাও বনালে নয়
বহুত বনাইছে দেই বহুত ৰাস্তা ভাল কৰিছে
অ আমাৰ এইফালে ফ্লাই অফ পাৰ একদম ধুনীয়া হয়
বহুত বহুত কৰিছে অ এইবিলাক
বহুত ভাল কাম কৰিচে কিন্তু এই হেৰি এইটো কি বুলি কয় এতিয়াততো চব ভালেই হৈ আছে বাৰু কি বুলি কয় এতিয়াটো চব ভালে হৈ আছে বাৰু এই অহা যোৱা কৰি থাকোতে মানে আজিকালি মানে ৰাতিপুৱা সোনকালে ওলাবলৈ হলে ৰ'দটো একদম ডাইৰেক্ট সঁতে পৰে
মখ খনতে কৰে
টো কাৰণে মোৰ দিগদাৰ হয়
উম ভাল হবগে বাৰু
অ
বাৰু দিয়া দিয়া ৰাখিছো দিয়া ন